হেল্লৌ'।
অ, হেল্লৌ'।
অ, শুনা পাইছো দে, অ, কি কৰি আছা? হেল্লৌ'। হেল্লৌ'। শুনা পাইছে, শুনা পাইছেনে?
অঁ, অঁ।
অ-অ- অ দিয়া, কি কৰি আছা?
মইতো খোৱা- দোৱা কৰি আপোনাৰ এনে এতিয়া বহি আছোঁ। অলপ ৰেষ্ট কৰি আছোঁ। আপুনি?
মাতটো অলপ- অলপ বুজাকে ক'বা, মানে শুনা পোৱা নাই।
অঁ, অঁ।
উম। মানে অ, মই মানে বাজত নাই, অলপ
অ' দিয়া খবৰ এন ভাল, খবৰ ভাল?
অ' খবৰ ভাল আছে।
অ' অ' দিয়া আজিজে ৰাতিপুৱা অ 'কি কৰিছা? আজি ৰাতিপুৱা কি কৰিছা ৰাতিপুৱা কেইটাত উঠিছা তুমি।
ৰাতিপুৱা মই ছয়টা সাতটা মানত আপোনাৰ
সাত তাত।
অলপ ৰানিং অ' ছয়টা সাতটা। তাত উঠোঁ তাৰ পিছত অলপ এনেই ৰানিং কৰিব যাওঁ।
অ' মইয়ো মই মানে ছয়টা সাতটা নহয় মই মই স্থানতে উঠিছো আজি।
আচ্চা আচ্চা।
তাৰপিছত মই মই মৰ্ণিং ৱাক কৰি আহোঁ অলপ আধা ঘণ্টামান।
হুম হুম।
উম তাৰ পিছত মৰ্নিং ৱাক কৰি তাৰ পিছত আহ আহি অলপমান ইয়াতে ঘৰতে অলপ। অলপ মান ব্যায়াম চ্যাম কৰোঁ ব্যায়াম শ্যাম কৰি তাৰপিছত আ ' গা ধুই পেলাই আহি পূজাত। পূজা পাতি কৰি লওঁ সেইটো কৰাৰ পিছত। তাৰপিছত এই ৰাতিপুৱা অলপ চাহ ঠাইঠি এইখিনি যোগাৰ কৰোঁ আৰু।
হুম হুম।
উম।
অ' এ ৰাতিপুৱা সময়মতে উঠিব লাগে।
উম সময়মতে উঠিব লাগে সদায়।
অ'
কেতিয়াবা কেতিয়াবা আৰু গাৰ বিষ থাকে গাৰ বিষ হয় ন' কেতিয়াবা -কেতিয়াবা অসুখ পাতি হ'লে তেতিয়া উঠিব নোৱাৰোঁ।
দেৰি কৰে উঠ উঠিলে একো নাই বাট এনে ৰাতিপুৱা উঠ। উঠি সময়ত এক্সাৰচাইজ কৰিব লাগে তাৰপিছত। টাইম টু টাইম ব্ৰেকফাষ্ট কৰিব লাগে।
তুমি সদায় ই উঠা নে ৰাতিপুৱা?
অ' মই সদায় উঠো।
ময়ো উঠো সদায় কিন্তু কেতিয়াবা কেতিয়াবা মানে অলপমান কি হৈ যায়। মানে টাইমটো ইফাল সিফাল হৈ যায়।
তো কেতিয়া অলপ মানে মন কৰে আৰু শুই থাকোঁ অলপ সেইটো কাৰণে।
উম তেনেকুৱা হয়, মানে গাতো এলেহুৱা এলেহুৱা এলেহুৱা টাইপৰ হৈ যায়।
সেইটোৱেই সেইটোৱে।
উম, আৰু সেই যে কিবা মই তাৰ পিছত মই চাহ-তাহ খোৱাৰ পিছত আ, বাকী কামবিলাক আৰম্ভ কৰিলোঁ আৰু।
আচ্ছা-আচ্ছা
উম,
ময়ো উঠো পিছত আপোনাৰ ব্ৰেকফাষ্ট-চেকফাষ্ট কৰোঁ। তাৰপিছত কাম কৰোঁ অলপ।
উম, এনেই আহ তোমাৰ মানে কি প্ৰিয় খাদ্য কি? খোৱা বস্তু কি ভাল পায়?
এনে প্ৰিয় খাই,
অ',
আৰু আপোনাৰ অ',
অঁ মোৰ মই মই চিকেন চিকেন মোৰ প্ৰিয় নহয় মাছটো অলপমান, প্ৰিয় হয় ফিচ বাকী পনীৰ-পনীৰ এইটোও ভাল পাওঁ।
উম, মইতো ঘৰৰে খাওঁ মানে বাহিৰত মন নাযায় একো বাহিৰত খালে, ত' ভাল নালাগে ইমান।
উম, বে বেছিভাগ মই ভেজিটেৰিয়ানেই হয়।
আচ্ছা-আছা ভালে আ বাহিৰৰ। বাহিৰৰো ইমান খাব নালাগে ৰোগ-চোগ হৈ থাকে বাহিৰৰ। এইবোৰ কিমান কেমিকেল কি কি দি বনাই থাকে।
আজিকালিতো এনেকুৱা হৈছে যে উম, কেমিকেলে প্ৰত্যেকটা বস্তুতে কেমিকেল আছে।
বস্তুতে কেমিকেল দি বনাই থাকে আৰু আপোনাক বা দিয়ে তাজা দিয়ে সেইটো একো গম পোৱা নাযায়। টো যাওঁ আৰু খালী খাই দিওঁ বাকী তাজানে পুৰনা সেইটো গমেই নাপাওঁ।
উম, আমি যে মাছ মাংস খাওঁ এই মাছটো যে কিমান দূৰৰ পৰা লৈ আহে। কেলকাতা কিমান আৰু কৰ ক'ৰ পৰা বা লৈ আহে। গাড়ীতে আধা পাঁ সাত দিন মান গাড়ীতে যায়।
উম হুম।
তাৰ পিছত ইয়াৰে আহে ইয়াতে আহাৰ পিছত আহ ইয়াতে মানে, কেইদিন সেইটো টেম্পচাৰ মানে একদম মানে কি হৈ যায় নোহোৱা হৈ যায়। আৰু সেইটোকে আমি কিনি খাওঁ সেইকাৰণেটো আমাৰ মানে হেল্থ বিলাক ইমান ভাল নহয় না আজিকালি।
এইটোৱে আমি ফ্ৰেচটো নাপাও না মানে এইটো কাৰণে। আজিকালিটো চব কেমিকেল এ ওলাইছে মানে। অঁ লোকেলটো ঠাইৰ পৰা এইটো খালে মানে ভাল হয়।
উম, উম,
বাকীতো এনেই বাহিৰততো আজিকালি চব,
উম,
উম,
আৰু
এই যে লোকেল মাংস যিটো আছে, এই লোকেল মুৰ্গীৰ মাংসটো ইমান ভাল লাগে না সেইটো খালে বহুত মানে স্বাস্থ্যৰ কাৰণে ভাল। কিন্তু আজিকালি লোকেল মুৰ্গী ক'ত পোৱা যায়? লোকেল মুৰ্গী বিলাকো দেখোন ফাৰ্মত থাকে। সেইবিলাকো মানে অ, মেদিচে মেডিচিন বেছিভাগ এইবিলাক দি সিহঁতকো ডাঙৰ দীঘল কৰে।
সেইটোৱে কোনটোত কেমিকেল কিবা দিয়া আছে আমিতো খাই দিওঁ খালি পাও আৰু খাওঁ।
উম কিন্তু লাষ্টত, গৈ সেই লাষ্টত সেই যে কেমিকেলবিলাক শৰীৰৰ ভিতৰত সোমাই সেইকাৰণেতো মানুহৰ, বেমাৰ
উম সেইটোৱেই। সুস্থ থাকিবলৈ ভাল অভ্যাসো দৰকাৰ হয় সময়মতে উঠো।
বহুত অসুবিধা হয় ন'।
হুম-হুম।
আজিকালিতো আৰু বেমাৰৰ টান, মেডিচিনৰো মানে আ সীমা সংখ্যা নাই।
আৰু বেমাৰৰো এনেকোৱা সীমা সংখ্যা নোহোৱা হৈছে।
এইটোৱে। প্ৰতিদিনে পৰিষ্কাৰ থাকা, ব্যায়াম কৰা, পৰিষ্কাৰ আহাৰ- খোৱা বেছি জাংক ফুড নোখোৱা এইবোৰ অভ্যাসে আমাক সুস্থ ৰাখে কিন্তু।
উমঁ-উমঁ। কিন্তু সেই যে মানুহ বিলাক পাহৰি যায় না।
কোনো প্ৰিয় স্থান আছে'নে মানে ক'ত যাই ভাল পোৱা এনে? এনে কোনোবা প্ৰিয় স্থান আছেনে ক'ত যায় ভাল পোৱা?
মোৰ, আছে মোৰতো এনেই জাগা মানে বহুত জাগা আছে। তেনেকুৱা যাব য'ত, মই মানে নেচাৰেল প্লেচবিলাক ভাল পাওঁ বেছি।
অঁ', এনেই কি পাহাৰ ভাল পোৱা নদী-নদী ভাল পোৱা নে কি ভাল পোৱা,
নদী এইবিলাক ভাল পাওঁ বেছি।
হুম-হুম, অঁ',।
গৰমৰ ছিজনতো সেইবিলাকেই বেছি সেইবিলাকতে যাব মন যায়।
এইটোৱে-এইটোৱেই।
কিন্তু আমি য'ত থাকো সেইটোতো আমাৰ মানে নেচাৰেল প্লেচ নহয়।
হুম-হুম। নেচাৰল-নেচাৰল আপুনি- এইটোৱে, নেচাৰেল হ'ল আপোনাৰ পাহাৰ এৰিয়া এইবোৰ।
উমঁ।
তাতে পুৰা নেচাৰেল- গছ-গছনি, নদী, এইবোৰ চব থাকে, তেতিয়াই ভাল পৰিৱেশটোও ভাল থাকে। তেতিয়া ভাল লাগে তা'ত এইবোৰত যাই।
আগতে আমি য'ত আছিলো সেইটো আমাৰ নেচাৰেল পৰিৱেশ- তে আছিল ঘৰ, কিন্তু এতিয়া মানে য'ত থাকো সেইটো একদম প্ৰাউনৰ মাজত থাকো।
এইটোৱে, ইয়াতে টাউন ইয়াতে খালি বিল্ডিং গাড়ী এইটোৱে হৈ থাকে বা।
সেইটো।
আৰু আপোনাৰ, হুম। অঁ' সেইটোৱে, আৰু ইমান ভিৰ মানে বহুত মানুহ সেইটো কাৰণে পাহাৰী এৰিয়াত- আপোনাৰ মানে পূৰা শান্তি থাকে। আৰু মানে থাকিও ভাল লাগে, নদী, পাহাৰ এইবোৰ চাই মনটো ভাল লাগে মানে পুৰা।
উমঁ। মই ইয়াতে মানে আহ য'ত থাকো- তা'তেতো এনেকোৱা মানে কি চাৰিওফালে কাৰখানা। খালী কালা ধুৱা, খালী কালা ধুৱা এইবিলাক, আৰু গাড়ীটো আৰু মানুহৰটো- কথা ক'বই নোৱাৰো ইমান মানুহ বাপৰে জনসংখ্যা। গৰমৰ মানে গৰমৰ কাৰণে থাকাই নাযায় ইয়াতে।
উমঁ।
বাপৰে, সেইকাৰণে কও কেতিয়াবা-কেতিয়াবা আকৌ টাউনত থকা থকা মানুহ- আমাৰ গাঁৱত থকা মানুহবিলাকতকৈ টাউনত থকা মানুহবিলাক বেছি মানে আঁহ', - কষ্ট পাই।
এইটোৱে তাৰ প্ৰত্যেক মানুহে চুযোগ পালে ভ্ৰমণটো কৰি জীৱনৰ আনন্দ উপভোগ কৰ ৰাটো উচিত হয় যেতিয়াও টাইম পায় তেতিয়া ভ্ৰমণটো অলপ ক ওলা
উম উম আমি যেতিয়া আছিলোঁ গাঁৱত আছিলোঁ তেতিয়া ভাবিছিলোঁ এনেকুৱা আমি টাউনত যাওঁ টাউনত যাওঁ এতিয়া টাউনত আহি এনেকুৱা ভাবিছে আমি গাওঁতে থাকা ভাল আছে
অঁ এইটোৱেই এইটোৱেই
উম
আ আপোনাৰ ভ্ৰমণৰ সময়তটো নতুন নতুন মানুহৰ লগত পৰিচিত হয় তাতে জীৱন ধাৰা সংস্কৃতি ভাষা বিচয়ে জানিবলৈ চুযোগ পাওঁ এই অনুভৱৰ আমাকো জ্ঞান বান উম বাণ্ডাৰ সমৃদ্ধ কৰে ন
এতিয়া মানে কি প আমি আমাৰ জীৱনটোহে ভাল কৰিব লাগে নহ আমি আমি য'ত থাকোঁ তাতে যদি থকা জেগাটোৱে আমাৰ যদি বেয়া তেনেহ'লে আমাৰ স্বাস্থ্যটো এনেই অটমেটিকেলি আমাৰ স্বাস্থ্যটো এনেই বেয়া হ'ব আৰু তাতে খোৱা ৱা বস্তু বিলাকতো আছে
এইটোৱে
ত' সেইটোৰ কাৰণেই ভাল নালাগে বাকী এনে কেতিয়াবা বিদেচ ভ্ৰমণ কৰিব পাৰে আৰু কৰিছানা তুমি
উম এনেতো আপোনাৰ যোৱা নাই এনে মই গৈছো আপোনাৰ চেন্নাই গৈছো তাৰ বাহিৰৰে আৰু যোৱা নাই অঁ আৰু আপুনি
অ মই আ বেছি দূৰ যোৱা নাই মই চেন্নাই যোৱা নাই মই কোচবিহাৰ পৰ্যন্ত গৈছোঁ
আচ্ছা
ওচৰতে মানে আৰু মানে অসম এৰি এতিয়ালেকে যোৱাই নাই কেতিয়াও
অঁ অঁ তেন্তে আৰু ইয়াতে অসমৰ কাজিৰঙা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক এইবোৰত গৈছিলা নেকি
উম
আচ্ছা আচ্ছা আচ্ছা তাতে যাইও ভাল লাগে ত প্ৰাকৃতিক সৌন্দৰ্য্য হয় অ অ
এনে চালেতো অসমত বহুত ভাল ভাল বস্তু আছে যি এইবিলাক চাব মানে কি মানুহ বিদেশৰ পৰা আহে আমি অসমৰ মানুহবিলাকে আমি এতিয়ালৈকে চোৱা নাই
অঁ আমি ইয়াতে থাকি ইমান ভালকে চোৱা নাই ঠিক আছে টাইম হ'ল দিয়া ৰাখোঁ দে